হেল্ল'?
অ' শুনিছা?
তাত নেট পাইছে ন' ধুনীয়াকে?
অ' পাইছে। এই পিছফালে আহিছোঁ পথাৰলে।
অ' নেটৰ সুবিধা আছে ন'? নেট পাই
উম, নাই ঘৰত অসুবিধা। এই বাহিৰতহে অলপ।
অ'। তাত কি চলে ছিম আক', জিয় নে এয়া ৰ্টেল?
চবেই চব চলায় আৰু সকলোৱে। কিছুমানে জিয়', কিছুমানে এয়াৰ্টেল।
উম - উম - উম।
ঘৰত থাকিলে, সেইটো ৰাস্তালে যাব লাগিব নহলে পাছফালে ওলাই আহিব লাগিব তেতিয়াহে
উম তেতিয়া নেট পাব আৰু
নেট পায় মই এতিয়া পাছফালে ওলাই আহিছো পাছফালে ওলাই আহিছো যোৱা ৰাস্তালৈ যোৱা নাই আহ পেণ্ডেলৰ মানুহ কেইজনে হেৰি কৰি আছে যে
এৱাই আছে মানে উম ফটো চটোও এটা দিয়া নাই চাবলে।
ফটো ফটো নিজৰ মোবাইলত উঠিবই নাপালোঁ আকৌ
অ সেইটো হয় বাৰু গম পোৱা যায় এ এটা ফটো দিছো এই ফটোকে দেখা নাপালো। ইমান হে- হেৰি কি কয়, গ্ৰুপত উঠা নেকি? কোন কেনেকে ধৰিবই পাৱা যায়। ফটককে এনেকে চালোঁ এবাৰ। মই বোলো জুম কৰি চাওঁ। এইটোয়ে ম মোবাইলটো টানি ধৰিলে আও। এই বোলো আগৰ তোলাকে চাম আও। কালিও চাইছোঁ ফটো দিছে নে কি নাই
নাই, নিজৰ মোবাইলত নাই মুঠতে। এই কেমেৰামেন আহিছিল যে, তাৰ তাতে দুখ কবি, সেন্তে ভণ্টিহঁতে আকৌ ইহঁতে কইনাজনীৰ লগত অকমান উঠা গৈছিলে।
উম, এই কামৰ হাৰিতে আৰু সেইটো হেৰিত- উম, সম্ভৱে নহয়।
কালি যিমান ভিৰ হৈছে
উম, তেওঁ ভালে - ভালে গ'ল আৰু বিয়া।
ভালে - ভালে গ'ল আৰু। এ- ইয়াত ঘৰ চোতালখন সৰু যে সৰু কাৰণে মানে উম খোৱা বোৱাৰ ব্যৱস্থাটো দাদা ডাঙৰ দাদাহেনো তাতহে দিয়া গৈছে। তাকে এবাৰ ইফালে এবাৰ সিফালে কৰি থাকো দে কওঁতে কওঁতে মানে মাকো মাৰি থকা হয় আকৌ
উম।
তাৰ পৰা আলহী খিনি মাতি নি আকৌ তালৈ লৈ যাব লাগিব।
উম তাকেতো সেইটো কামতো আকৌ মানুহ এজন দুজন লাগেই নহয়। ওচৰতে হলে বোলে দেই ইহঁতে খাই উঠালৈকে মই বোলে ফটোকে একপি উ
উঠিলওঁ অ। হৈছে নে নাই বোলে এইখিনি হোৱালে সেইখিনি মাতি দিম দে পতকে বুলি চাই থাকিব পাৰে যে নহয় জানো এতিয়া আকৌ এইটো ঘৰৰ পৰা সেইটো ঘৰলৈ।
উম আকৌ সেয়া ফটো উঠিব নো কেনেকে আলহীয়ে কৰ'বাত বেয়া পাব যাব নেকি সেই এটা টেনশ্যন থাকে সকলোৱে পালে নে নাই কিছুমানে নোপোৱাকে যাবগৈ ন।
বহুত আলহী কালি।
উম হ'বই আকৌ তাতে বহুত দিনৰ ওলাইছে বি
অ মিতিৰ কুটুম বিলাক যত যিমান আছিলে মাতিছে সকলোৱে আহিলে।
উম তাই বা নতাই এবাৰ প্ৰথম হৈছে।
অঁ এতিয়া তাই আৰু বাৰটা এটা বজালৈ একে গোটেইখিনি আহি পালে। একে সমানে গোটেইবিলাক প্ৰথম পশ্চিম নগাঁৱৰ পৰা সোমালেহি। সিহঁতে সোমাই ৰুমত বহিছে অ পানী দিবই পৰা নাই আকৌ আকৌ আহিল সেই অঁ ধমতোল এজাক চবে গাড়ী লৈ লৈ আহিছে ধমতলা খিনি সোমালে। তাৰপিছত আকৌ জাগিৰদত ন খোলাৰ পৰা আহিলে সেইখিনি সোমালেহি। আকৌ এয়া ন নৈ নৈ নৈ খিনি। পাইছেহি চব একে সমানে সমানে তাৰপিছতে মৃদুল দাহঁতে সোমালেহি এবাৰ বি দেউতাকহঁতে যে। সিহঁতো আহি সোমালেহি। একে সমানতে আৰু-
উ
চব মানে দিনতে যোৱা আৰু উম সেই। সেইটোৱে ভাল লাগে সকলোকে লগ পোৱা যায়গৈ।
অ সেইটো কাৰণেতো এতিয়া মাছ মাংস অকণ দিব লাগে ন কাৰণ ইমান সকলোৱে আহিব। হয়নে একেলগে খোৱা আনো তাত আকৌ একো প্ৰব্লেম নাই ভাল আৰু ন
আহ
মাছ মাংস চব পাইছে চলাবলৈ।
পাৰে অঁ চলাইছে
আমাৰাহে অলপ অসুবিধা হয় আৰু বিশেষকে দূৰৈ খিনি মাতিবৰ কাৰণে আৰু
আহ
আকৌ নিৰামিষ ভাতকেইটা খোৱাবও মন নাযায়
স নালাগে অ
যিমানে বেলেগ আইটেম নকৰো তথাপি মাছ মাংসখন নহলে ভালো নালাগে ন সকলোৱে খোৱা মানুহ এইবিলাক আনবক্সিং কৰিলে নাই
কিবোৰ অঁ কৰিলোঁ কৰিলো অ এই অলপ আগত থাকে চাই অ প্ৰায় বেছি তাৰপিছতে চাদৰ মেখেলা আটা কেজিমান উঠিছে আকৌ এনেকুৱা মেখেলা মুগা মেখেলা মানে আজিকালি ওলোৱা আৰু মেখেলা বিলাক যে মুগা ৰঙা অৰিজিনেল মুগাটো নহয় আৰুাৰে সাত আঠখনমান উঠিছে।
উম
উঠিছে কেইযোৰমান তাৰপিছত এক্সট্ৰা চাৰ্ ত এক্সট্ৰাাম খেলা ধিছে।
উম উম।
তাৰপিছত কাপোৰে বহুত আৰু আমাৰ তাকে একে গাত- ত নধৰে এ তাকে হলেও মলু ভগাই ভগাই লৈছে আৰু টিকলি দুজনীয়ে হ- দুইজনী টিকলিয় আমাৰ ডোখৰ আহ আমাৰ ডোখৰ সদনা ছোৱালীজনীয়ে- এ চিলাই থঠেকাই লম বুলি কৈছে। থঠেকাই থেকাই পিন্ধিব- কেও লাব আৰু উম
দাদা গ'ল বিয়া ঘৰলে?
অঁ কালি আহিলে আজি গ'ল ঘৰলে গ'লেগৈ।
কাৰ লগত গলনো?
গাড়ীডালৈ আহিলে অকলে
অ ৰাতি থাকিল নে তাতে
অ ৰাতি থাকি গল
ইয়াত দানা পানী দি থৈ গৈছে ছাগলীৰ দানা,
অঁ দি গৈছে মানুহ এজনক কৈ থৈ আহিছে
উম উম উ
তাৰপিছতে এই আকৌ ভালো নালাগে নহয় ৰাতি কিমান ৰাতিলৈ আলহী হৈ মানুহ হৈ আছে ক'ত যাব মন যাব
ক' তত ম এইও আৰু এইও যাব মন নাযায় ভালো নালাগে নহয়
ভাল নালাগে বাৰটা এটালৈ মানুহ আহি আছে হম মানে।
উম সনো আকৌ কেনেকে
তেতিয়ালৈ আকৌ স দাদাহঁতৰ লগৰবিলাক মাজে দাদা সৰু দাদা লগৰ দাদা। সিহঁতে দেৰি হৈছে যে অহা এই সিহঁতৰ আৰু তেতিয়াললে এদিনো আৰু আকৌ আহি নাই গান একেবাৰে।
উম।
বিয়া আগ দিনাখনো কেইটা সেইটামান। বাৰটামান বজালে ধুল বজায়। পেপাৰ বজাৰ একে হুলস্থূল। মই বোলো ওচৰৰ মানুহে বেয়া পাব উম।
আহ বিয়া বুলি আৰু এন যে নয়।
অ তকে ধম ধমাই আছে ঢোল পেপা বজাই।
উম তাতে গোটেইবিলাক গোটেইবিলাক গায়ন বায়ন চব জানেই আৰু।
অ চব ঘৰতে গান গাইছে ইচপিকাৰ লৈ লৈ। কালিহ নাছিলে অ মাতি আছে মই নানাচো। চুৰি বলে ভন্টি হঁত আহিছে যে গোটেইকেইজনী। একেবাৰে নাচিবিব পাত
কিয়নো নানাছিলে আকৌ।
টোপনি ধৰিলেক ইমান ৰাতি হ'ল আকৌ। আজৰি হহওঁতে এইয়া। আৰি হ'ব বোলো গোেইকেইজনীয়ে ফটো উিম আৰু গোটেই কেইজনী ছোৱালী লগ লাগি বোলো।
অ।
এই এফালে এজনী এফালে আহিলে এজনী আকৌ সিফালে যায় গৈ কওঁতে। কওঁতে লগে নোখোৱা নহলে। লগ লগাই নহলগে ৰাতিয়ে হৈ গ'লগৈ আৰু
আমাৰ সে ৰাতিয়হে এতিয়া। বিয়াাহতো কাপোৰ কানেই খুলিলে দেউতাক কৈছো কাপোৰ খোা মই কৈছে নুখুলিব নুুলিবা। আকৌ ইয়াকো পিন্ধাই আছো দিনত মানে সময় নহল উঠিব কাৰণেথাপি দিনত উঠা নিচিনা নহয় নহয়।
নহয় উম।
ৰাতি যিমানেই পোহৰ নিদিয়ক হয় তাৰ পাছতে ইয়াকতো। উঠাব নোৱাৰে তিব বা চাৰিব মান তাৰপিছতে দেউতাকে কৈছে নাই মই এটা কোৰ কপি ৰাখি থৈ দিছোঁ দিয়া উঠাই। চাই পেলাই এ গোসা মান হেত চলাই পেলাই বাঘ। তাৰ তাৰপিছত হে এট হে পালো আৰু সেইটোকে এডিত। কৰিলে তেনেকে আকৌ বেলেগে বেলেগে তুলিছে।
আহঁ।
কেমেৰামেন হেৰিও কৰা নগ'লে আৰু সেইখিনি সময়ত কি কাে ই অকণ ডাঙৰ হোৱা হয়। এতিয়া ইয়াকো টাইম ঢেৰ কথা পাহৰিও থাকো কিছুমান আকৌ মাতিবই থাকিলে। কি কোন মাতিব থাকিলে মই এনেকুৱা তাৰ পিছতহে ভাবিছো। বিয়াখন যাওঁতেহে। অ নহয় মোৰ সখী আৰু অ মোৰ সখী বেজি সখী নাই বাৰু হে মইে দাদাহঁতে গোটেইবলাকে নাই সখী চখী দিয়া নাই। আপুনি আকৌ সেইবিলাক হেৰি কৰি থাকে আৰু উম।
কি কৈছে আজিকালি।
এই নিজে অকলে ভাল নহলে আকৌ। বিশেষকে মই হেৰি এই। সৰু কাৰণে এনো কাকনো মেনেজ কৰিম কাকনো হেৰি কৰিম এই অকলে থাক দে বুলি পালে হে মেদিলৰ সখী।
সখি ভাগৰ আহিলে নীতি নিয়মৰ কথা আছে।
অ সেই হুপা নিতি নিয়ম অ এতিয়া অকলে হলে টেনচন নাই নিজে যি পাইছে পিন্ধিছে খাইছে বৈছে ন। উঠিছে নিজে লৈছে।
উম।
নাই আজিকালি সখীটো প্ৰায় নায়ে। অ আগতে আকৌ সখী নহলে নহয় ন।
যেনে তেনে সময়ত হলেও বিচাৰি গৈছে ত দিয়ে ন
উম আগত একে বা উম বেলেগত খবৰ খাতি লৈ হলেও পাতেই মানে সখীয়ে
উম।
এতিয়াহে সখী তেনেকে নাই আৰু দাদা আজি আহিলে নে নে আছে তাতে। এইটো তাকে খুৱাই লৈ আছো টোপনিয়ে যোৱা নাই।
ঘৰ ঘৰ পালেগৈ এঘাৰটা মান উম। এঘাৰটা মান বজাত ওলাই গৈছে। টোপনি খতি ৰাতি শুৱাই নহ'লে
উম
চাৰে তিনিটা বজালৈ ধুমধুমাই আছে নাচি বাগি হেঁতে উৎপাদে কৰি আছে সেইখিনি সময়ত শুলে নো কত আও
উম
দাদা মাজো দাদা যে নুশুলেই।
উম ক'ত টোপনি যায়গৈ আৰু।
নুশুলেই সেইখিনি সময়লৈ আছে আ পোহৰ হওঁ হওঁ হয়ে এই কাম বন থোপাকে কৰি থাকিলে চাফ চিকুণ কৰাকে
উম।
বাগৰ নিদিলে আৰু।
এতিয়া খুব ভাগৰ লাগিব বিয়াখন যেতিয়া আলহী গৈ এনেকে খালী হব খুব টোপনি যাব, ভাগৰ লাগিব।
আকৌ লাগে আকৌ মই শুইয়ে ল'লোঁ অলপ সময় অ ৰাতি তেনে ছুটি আকৌ।
উম
আছে এইয়া আকৌ ব্ৰত আছে যে ব্ৰত থকাৰ কাৰণে এতিয়া এই ভাত বনাইছে তাকে সিহঁতক লৈ পেলাই খাব ওলাইছে ভাত খাব ওলাইছে।
উম কিমান দিন বুলি কৈছিলে জানো তেনেকে আকৌ লগত লবলে যেই এজনী লয় সেইদিন কাটা যায় যে
অ অ
ছোৱালী লৈ পেলাই ধৰি ল খালে যেইজনী ল সেইটা দিন মানে কাট টা যায় বোলে সেইকাৰণে লগত যেইজনী পাইছে আৰু লৈ পেলাই খাইছে আৰু এতিয়া তিনজনী লৈছে তিনদিন কাটা যাব কিমান পা মানে বিয়া আৰম্ভ হোৱাৰ পাই এইটো ব্ৰতৰ নিচিনাই।
অ কিছুমানে বোলে হেৰি চাইড দিনৰ মানে দেখোন।
অ জানো
অ মানে হে অকলেতো চাৰিদিনাখনৰ পৰা মানে বেলেগ লগৰ লৈ পেলাই মানে তেনেকে কাটিব পাৰে বুলি কোৱা শুনিছো আৰু।
অ আমাৰ নাখায় তেনেকে এতিয়া সেই ন দিন এতিয়া ধৰি লওঁক অকলে খাতা নিচিনাই হ'য় ব্রতটো।
উম উম। এই তেনেকে চাবই লাগে আমাক ন আমাৰ আকৌ তেনেকে চোৱা চিতা কৰা নিয়মো নাই আৰু।
এই উম।
চাব কৰিব লাগে নাচায় আৰু। দিয়ক দিয়ক হ'ব দিয়ক ন অলপ পিছত
অ দিয়া উম হ'ব দিয়া।
উম।